হেল্ল'।
অ', কোৱা।
কি কৰি আছা?
মোৰেই পিঠা বনাইছো ৰবা।
অ', কি পিঠা বনাইছা পিছে।
উম ঘিলা পিঠা তাৰ পিছত, আৰু এইটো কি কয় বগা পিঠা টোযে আছে। নাৰিকল দিয়া মাজত।
হম', হম'।
তুমি?
ময়ো অলপ আগতে মাৰ লগত হেল্প কৰি দিছিলো, এতিয়া পিছত উঠি আহিছো অকমান মোবাইল খাবৰ কাৰণে ভাবিলো তোমাক কল কৰো। তোমালোকৰ কি কি বনালে বিহুত?
অ'। অ' সেই আমাৰ ঘিলা পিঠা বনাইছে, তাৰ পিছত আৰু সেই বগা পিঠাটো বনাইছে আৰু লাৰু টো বনাইছে আৰু তি লতো চাওঁ ৰবা
কিবা এটা মানে মোক খা মোক অ'।
আৰু কালি উৰুকাৰ কাৰণে কি কি আনিছে কিবা আনিছে নে?
অ', আনিছে মাংস। অ', মানে ব্ৰইলাৰ আনিছে ব্ৰইলাৰটো পুৰি খাম, তাৰপিছত আৰু হাঁহ আনিছে আৰু আৰু মছ তোমালোকৰ?
আমাৰো সেইয়াই মা মানে আমাৰ যিহেতু গোটকেইটাৰ মানে ছবৰে বেলেগ বেলেগ মাৰ কাৰণে মায়েটো মাংস নাখায়, তোমাৰ কাৰণে মাছ। দেউতাইটো গাহৰিয়ে খাই ত গাহৰি আৰু ভণ্টি আৰু মই মনে মাছ মা বেলেগ মাংস নাখাই, তঅ তাৰ কাৰণে আমাৰ কাৰণে আকৌ ব্ৰইলাৰ আনিছে।
অহ', অহ' ঠিকেই ঠিক। কালি অ', কালিতো আৰু হেৰি খাবাই। পিঠা চিঠা
হম হুম।
তোমালোকৰ কি কি পিঠা বনালে পিছো?
আমাৰ এতিয়ালৈকে এইটো বগা পিঠাটো নাৰিকল দিয়া তিল দিয়া সেইটো হ'ল তেল পঠা তাতো হ। নাৰিকলৰ লাৰুটো হ'ল ক মায় চ আটলৰ লাৰু বনাই আছে নেকি? তিলৰ লাৰু বনাই আছে। তোমালোকৰ জলপানৰ তৈয়াৰী হ'লনে হোৱা নাই? দৈ থ'লানে থোৱা নাই?
হেল্ল'! অ', তোমাৰ মানে মাতটো আহা নাছিল মাজতে। কোৱা তোমালোকৰ কি, কি পিঠা? অ', সেইটো প্ৰব্লেম।
উম, মাজে, মাজে নেটৱৰ্কটো কিবা হৈ যায় মানে।
অ', সেইটো। কি, কি বনালা পিছে?
আমাৰ সেই বগা পিঠাটো বনালে, তিল দিয়া, নাৰিকল দিয়া দুটাই। আৰু তেল পিঠা বনালে, নাৰিকলৰ লাৰু বনালে। বাকী এতিয়া চাগে মায়ে চাগে আৰু তিলৰ লাৰু বনাই আছে চাগে।
অ', তিলৰ লাৰুটো কেনেকে বনাই? মানে ইমান নাজানোঁ, মই বনাব লাগিব।
তিলৰ লাৰুটো এনেকে নাৰিকলৰ লাৰু যেনেকে বনোৱা, খালী তিলটো মানে আগত অকমান ভাজি ল'বা, মানে ভাজি ল'ব লাগে।
অ
ৰাতিপুৱা চব নৰ্মেলে সেনেকেই বনাই
অ সেই মইও আৰু সেই বগা বেত চিত অ
উ বগা পিঠাটো মানে বনাব কাৰণে আৰু সেইকাৰণে সেইটো মানে সবে বনাব প নে আৰু
অ সেইটো খাইো ভাল লাগে কিন্তু বাহিৰত এই আজিকালি পেকেটত পোৱা এইবিলাক ইমান ভাল নালাগে
অ সেইটো ভাল নালাগে সেইটো মানে কোনেবাৰ কেনেকে বনাইছে কি ঠিক সেইকাৰণে মানে সেইটো খাবৰ কাৰণে ইমান টেষ্টটো নালাগে এতিয়া ঘো হ'লে মায়ে বনাইছে বা মই বনাইছোঁ দেখাই পাইছোঁ কেনেকৈ বনাইছে সনে ৰখাব নোৱাৰিছো বাকী আকৌ জলপানৰ কাৰণে দৈ থলানে নাই
অ দৈ থৈছে আমাৰ মানে ঘৰতে এনেকে গাখিল লৈ আহে আনি কাৰণে এনেকে থৈ দিওঁ তোমালোকৰ
আমাৰতো আমাৰতো মায় সেনেকে কৰে কিন্তু এইবাৰ চাগে দৈ থোৱা নাই এইবাৰ কিনি আনিব পাই নহয় গৈ সেইটোৱে নিমখ
অ মৰ গাাহীৰৰ দৈটোও বহুত ভাল কিন্তু সেইটো আৰু পোৱা নাযায় দিয়াচোন
উম এইটো আৰু কত আৰু এতিয়া পাব আৰু তো গাঁৱৰ ফালে বেছি ভাল আৰু পাব কাৰণে
কেতিয়াবা লৈ আহে আৰু মানে বিহুৰ টাইমত মানে বেছি ভাগে সেনেকে মহৰ গাখীৰৰ জইতটো লৈ আহে আৰু
হম আমাৰতো গাঁৱত ত একো নাই যে পাব আৰু আছে
উম সেইটো বাকী হেৰি এই আঙুলি পিঠা এটাও পাই নহয় সেইটো বা কেনেকে বনাই সেইটো মানে নাজানো তুমি জানা নেকি
স তেলত ফ্ৰাই কৰিও বনাব পাৰি ইচ্ছা কৰিলে বা বেছিভাগতো এইটো পানী বইল কৰি কিনে বনায় ভাত মানে যেতিয়া যেনেকে আটা আটা এ ৰুটি বনাব হ'লে ততো যে বনাই ল সেনেকেই আৰু
অ
সেই সেইটো তেতিয়া সেইটো অকল ঘূৰেদি বনাব লাগে
অ
সেইটো তুমি অ এইটো গৰু, মম গুৰ দি দিয়া বা চেনি দিয়া মানে মেইনলি তাতে লগে চাউল চাউলৰ গুড়ি এয়া চাউলৰ গুডৰিত তুমি যদি কাৰোবাই কিছুমানে চেিন নাখাব পাৰো ন তো চেনি নিধে তাত গুৰো দিব পাৰে
উম,
সেনেকে আৰু আ তাৰ দৰে কৰি লৈ কিনে তাৰ পৰা আঙুলি দৰে চেপ দি কিনে সেইটো বইল কৰে নহ'লে ত ফ্ৰাই কৰিব ইচ্ছা ফ্ৰাই কৰি কিনে বনাই স
অ সেইটো খাই ভাল লাগে কিন্তু টান আছে অলপ মানে,
উম অকমান টান ম ফ্ৰাই কৰা ফ্ৰাই কৰাটো বেছি টান হৈ যায়
উম সেইটো আৰু এইটো চিৰাটো যে বনাই সেইটো তাটো টান নহয় মানে নাৰিকলৰ ছিলাৰটো
এইটো সেইটো মানটা টান নহয় আৰু
তাত নহয় কিন্তু ৰুকোতে মানে হাত বিষাই যাই আৰু
উম হম সেইটো হয় কাৰণে এনেো এনেে নাৰিকলৰ দৰে চেফ থাকিব লাগিব নোৰ, চেক ঠেক টো লাগিবতো নিঙল নিঙল সেইকাৰণে মানে ৰখোতে মানে অলপমান কষ্ট হয় আৰু।
উম।
কিন্তু উপায় নাই আৰু অকল এটা সময়তে অকলে ভোগালী বিহু টাইমতে। তাকে বাকীটো বাকীতো এনেই আনো টো বনোৱা নাযায় বছৰটোৰ এটাই আহে আৰু সেইটো সেইটো হিচাপতে আৰু কষ্ট হ'লেও মানে বনাই আৰু তেতিয়া মানে মানুহখিনিক আ ঘৰলে মাতে আৰু বিহু খাবলে।
সেই দুবছৰত একবাৰ আৰু বনাই কেনে খাব পাৰি আৰু। কিন্তু এতিয়া ইমান পি পিঠা খাব মন নাযায়। যেতিয়া আৰু বিহুতো যাব নহয়, তেতিয়া পিঠা খাব মন যায় আৰু বহুত।
অ', এইটো চবৰে হয় বাৰু। বিহুৰ সময়খিনিত মানে
উম।
খাওঁতে। এ মানে বিহুতো গুচি যাব, পিঠা-চিঠা শেষ হৈ যাব। তেতিয়াহে মানে আকৌ কৌ পিঠা বেছিকে খাব মন যাব।
অ', হেইেতোশ আৰু আমাৰ ইয়াতে ঢেঁকী নায়েই, গুৱাহাটীত কিমান, এবাৰতো বহুত কষ্ট কৰি ঢেঁকী বিচাৰি-বিচাৰি ওলাইছে। তাৰপিছত এনেকে খুন্দিছো আৰু মিক্সিত মাৰিলেতো ই মান ভাল নহয়।
উম, মিক্সিত মৰা আৰু মেচিনত, মেচিনত, হম, হম। মিক্সিত মাৰা আৰু মেচিনত মমৰাটো ইমান এটা ভাল নহয়। কিন্তু তথাপিতো উপায় নাই ন। এতিয়া ক'তনো বিচাৰি পাব ঢেঁকী? এনে মায়ে বেছিভাগ মেচিনত তে হেৰি কৰে বা উৰলতো খুন্দে, কিন্তু উৰলত খুন্দাটো, উৰলত খুন্দিলে বাৰু কষ্ট হয় অলপমান।
অ', কষ্ট আছে। পিঠি-চিঠি বিষাই যায় খুন্দি।
উম।
উম।
তুমি ঢেঁকী দিব জাননে নাজানা পিছে?
কিমান হেৰি পাঁচ কেজি চাউল খুন্দিছোঁ। আৰু এইফালে আমাৰ আইতাই মানে বয়স হৈছে ন' ইমান এটা নোৱাৰে ত' সেইকাৰণে আমাৰ ঘৰত দি পঠাই আৰু পাঁচ কেজি ছয় কেজি চাউল এনেকে বনাই কেনে দি পঠাও, কষ্ট হয়, তুমি জানা?
পায় নাই যা অ', জানো, জানো। আমাৰ ঘৰতো আৰু ওচৰত আৰু মানুহবিলাকেটো আৰু চবে কাম কৰে ন' নিজৰ নিজৰ কোনোটো এতিয়া খুন্দি দিব নাহে এতিয়া গাঁৱত হ'লে এইটো ভাল আৰু যে ওচৰৰ মানুহজনী ওচৰৰ চুবুৰীয়া কোনোবাই মাত দিলে আহি যায় এতিয়া ইয়াতে আৰু ক'ত দিব সেইকাৰণে ঘৰত এতিয়া মা আৰু মই আৰু ভন্টি, ভন্টিওতো স্কুল যায়, মই মোৰ মাৰু এতিয়া বন্ধ দিয়াচোন। তেনে মানে আৰু মাৰ হেল্প কৰি দিছোঁ আৰু।
আমাৰটো ইয়াতে গুৱাহাটীতো টাৱাত বনোৱা যায় মানে গাৱঁৰ ফালেটো ভাল এনেকে চবে মিলি কেনে বনাই। তাৰপিছত চৌকাত সে কয় মাটিৰ বাচনত পিঠা বনাই ধুনীয়াকে। আমাৰটো গেছত
আৰুটো ভোগালী বিহুতটো সেয়াই সেয়া মাহকাৰেও খোৱা যায় ন' সেইটো যিটো চবৰে মিক্সাৰ যে মাহ তিল, চাউল। উম, সেইটোও মই সেইটো বাৰু আমাৰ ইয়াতে বনোৱা নহয় সেইটো আমাৰ ঘৰত মানে আমাৰ দেউতাৰ ঘৰত বনাই ন' বৰমাই। সেইটো বৰমাই বনালে দি পঠাই মানে। তে আৰু মায়ে মানে ইমান এনে মানে এইটো খোৱা নাযায় কিন্তু বিহুত তেতিয়া আৰু বিহু পৰে আৰু। দুয়োটাৰে সেইটোতো খাব লাগে সেইটোতো লাগেই। মেজিত দিবৰ কাৰণেও লাগে, সে কাৰণে মানে বৰমাই মানে বনাই কিনে অকণমান পঠাই দিয়ে আৰু।
অ', সেই
মানে সেইটো য'ত বনাই মানে যে চৰু যে মাটিৰ চৰুখন। তাতে সেইটো মানে আমাৰ ঘৰত। মানে নাই তো আমাৰ দেউতাৰ ঘৰত আছে আৰু ককাৰ ঘৰত গাঁৱত। সেইকাৰণে মানে বৰমাই বনাই মেলি পেলাই দি পঠায়।
অ কি কি বা দিয়ে তাতে মানে ই মই নাজানো।
তাতে একদম ভালকেতো ময়ো নাজানো কিন্তু। তিল মাহ চাউল। বুট আৰু আদা নিমখ নিমখ নিদিয়ে চাগে আদা দিয়ে। বাদাম তাৰ জুতি। কিবা কিবি দিব ইচ্ছা আছে আৰু আৰু ড্ৰাই ফ্ৰুটছো কিবা দিব আছে ইচ্ছা আছে আৰু দিব পাৰে।
উম সেইটো।
বনালে আৰু একো দিব নালাগে আৰু নৰ্মেলকে এইকেইটা দিলে হৈ যায়।
উম সেনেকে খায়ে ভাল লাগে।
উম মানে টাইম পাছ হিচাপত ভাল আৰু এটা।
উম ভাজে চাগে সেইখিনি তাৰ পিছত।
অ সেইখিনি একদম একদম মৰমৰীয়া ক্ৰিস্মী হোৱালৈকে ভাজি থাকে আৰু।
অ সেইটো।
তোমালোকৰ নবনাই নেকি?
টো বনোৱা নাই বনাই পোৱা নাই মানে মই বেলেগৰ তাতে খাই পাইছো কিন্তু মই এনেকে ঘৰত। খাই পোৱা নাই আৰু।
উম হুম।
বিহু দিনাখন ৰাতিপুৱা দৈ চিৰা খাব লাগিল পিছে।
অ মেজি জ্বলাই কিনে সেই দিনা আৰু মানে চবৰে ঘৰত খাওঁতে খাওঁতে আৰু মানে একদম হেৰি হৈ যায়। কেতিয়াবা মানে দৈ দৈ চিৰাৰ সলনি চাউলো দিয়া হয় বৰা চাউল।
অ বৰা চাউল চাউলটো ভাল লাগে বেছিয়ে ভাল লাগে উম উম সেইটো। দিয়া পিছে হ'ব দিয়া মই দিম অঁ দিয়া।